অ', শুনিছোঁ শুনিছোঁ। মোৰ মাতটো আহিছেনে?
অ', আহিছে।
আহিছে ন? অ', ঠিক আছে। আ আজ-আজি আমি কি বিষয়ে কথা পাতিম?
অ', আজি আ, আজি আমি অ ভ্ৰমণৰ কথা পাতিম বুলি ভাবিলো। একক ভ্ৰমণ অৰ্থাৎ অকলে ভ্ৰমণ কৰাৰ বিষয়ে কথা পাতো।
অ', বা বহুত ভাল এটা বিষয়।
উম, তুমি কেতিয়াবা অকলে আ মানে কৰ'বালৈ গৈছানে?
আ হয়, এবাৰ অকলে গুৱাহাটীলৈ গৈছিলোঁ।
অ', অ' তাৰ পিছত কেনেকুৱা লাগিল?
আ, আৰম্ভণিত অলপ আ ভয় লাগিলে। আৰু কিন্তু পেছত-পাছতকে বহুত আ বা আ পাছতকে বহুত আত্মবিশ্বাস আহিল। আৰু নিজৰ সকলো কাম নিজেই কৰিব লগা হৈছিল।
মই এতিয়াও আ দীঘলীয়া ভ্ৰমণ অকলে কৰা নাই, কিন্তু কৰিব বিচাৰোঁ দেই।
মোৰ মতে, জীৱনত আ অন, জীৱনত অন্ত-অন্ততঃ এবাৰ হ'লেও অকলে ভ্ৰমণ কৰিব লাগে।
হয় হয়, কিয় তেনেকে ভাবা?
কাৰণ আ তেতিয়া নতুন অভিজ্ঞত নতুন অভিজ্ঞতা হয় আৰু নিজৰ বাবে।
কম আহিছে।
অ, এতিয়া আহিছে নে?
অ, আহিছে -আহিছে।
আহ অ', মই কৈছিলো যে অকলে ভ্ৰমণ কৰিব লাগে কাৰণ তেতিয়া নতুন অভিজ্ঞতা হয় আৰু নি নিজকে আ বেছি ভালদৰে চিনি পাব পাৰি।
সঁচাকৈ, নিজৰ ওপৰত বিশ্বাসো বাঢ়ে নহয় জানো?
হয় বাৰু, আৰু অকলে ভ্ৰমণ কৰিলে নিজৰ এ ইচ্ছাবোৰো, ইচ্ছামতে সকলো এ সিদ্ধান্ত ল'ব পাৰি।
হয়। ক'ত যাম কি খাম কিমান সময় থাকিম সকলো নিজেই ঠিক কৰিব পাৰি ন?
অ, হয় কিন্তু আ, অ কিছুমান অধু অসুবিধাও হয় বাৰু।
হয় -হয় যেনে?
অ, কেতিয়াবা অকলে থাকিলে অলপ এ নিসংগ অনুভৱো হ'ব পাৰে।
ঠিক কৈছা বিশেষকৈ সন্ধিয়াৰ সময়ত ন?
অ, হয় বাৰু আৰু এ সুৰ -সুৰক্ষাৰ কথাও সদায় মনত ৰাখিব লাগে।
উম -উম তাকেই। অ, অচিনাকি ঠাইত সাৱধান হৈ চলিব লাগে ন?
অ, হয় বাৰু আৰু ভ্ৰমণৰ আগতে ঠাইখন বিষয়ে অলপ অ অলপ জানি লোৱাটো বহুত লাভ কৰিব পাৰে।
অ', হোটেল, যাতায়াত আৰু স্থানীয় নিয়মৰ বিষয়ে জানি ল'লে সুবিধা হয়।
হয়। আৰু মোবাইলৰ বেটেৰীও পৰা বেটেৰী পোৰা চাৰ্জ কৰি ৰাখিব লাগে।
অ, আৰু জৰুৰী নম্বৰবোৰো লগত ৰাখিব লাগে।
উম, হয় তুমি প্ৰথমে কোনখন ঠাই অকলে ঘূৰিব বিচাৰিছা?
উম, মই কাজিৰঙা বা শ্বিলঙলৈ যাব বিচাৰিম।
অ, দুইখনে বহুত ধুনীয়া ঠাই।
প্ৰকৃতিৰ মাজত কিছু সময় কটাবলৈ মোৰ ভাল লাগে।
অ, মোৰ একে পাহাৰ, নদী সে আৰু সেউজীয়া পৰিৱেশত থাকি মনটো বহুত শান্তি মনটো বহুত শান্তি কৰি তোলে।
অকলে ভ্ৰমণ কৰিলে নতুন মানুহৰ লগতো চিনাকী হয়।
অ, হয় বাৰু আৰু কেতিয়াবা চিনাকিবোৰো বহু দিনলৈকে মনত থাকে।
নতুন খাদ্যৰ সোৱাদ লবলৈও ভাল লাগে।
অ, একদম। আৰু প্ৰতিটো ঠাইৰ নিজত্ব অ, খাদ্য আ, থাকেই।
ফটো তুলিবলৈও বহুত সময় পোৱা যায় ন?
উম, হয় বাৰু আৰু কেনেবাকৈ আ আৰু কেনেবা আৰু অ, কোনোবাই যদি এ অ, খৰখেদা নকৰে।
তাকে -তাকে কোনেও খৰখেদা নকৰে ভ্ৰমণত বেছি সামগ্ৰী লৈ যোৱা উচিত নিকি?
অ, নাই। যিমান কম যিমান কাম কম সামগ্ৰী হয় সিমানেই সুবিধা হয়।
ময়ো সেইদৰেই ভাবোঁ।
আ, উম আৰু যদি তুমি
অ, মই ভাবিছোঁ মানে আশা কৰোঁ আহ আগন্তক বছৰ আমি দুয়ো অকলে ভ্ৰমণ কৰাৰ অভিজ্ঞতা লাভ কৰিম।
অ একদম অ আৰু যদি তুমি যদি অকলে ভ্ৰমণলৈ যোৱা প্ৰথমে কি কাম কৰিবা
প্ৰথমে হোটেলত চেক ইন কৰিম তাৰপিছত অ, অলপ জিৰণি লৈ ওচৰৰ ঠাইবোৰ ঘূৰিম।
অ তুমি ভ্ৰমণৰ আগতে পৰিকল্পনা কৰি যাবা নে হঠাতে সিদ্ধান্ত ল'বা
মই আগতে পৰিকল্পনা কৰি যাও তেনে কৰিলে অসুবিধা কম হয়
ময়ো একে আ যাত্ৰা যাত্ৰা টিকট হোটেল আৰু খ খৰচৰ হিচাপ আগতেই কৰি লোৱাটো ভাল
উম বাজেট ঠিক কৰি যোৱাটো বহুত প্ৰয়োজন
হয় নহ'লে নহ'লে অতিৰিক্ত খৰচ হ'ব পাৰে
তুমি ভ্রমণৰ সময়ত বেছি ফটো তোলা নেকি
বহুত বিশেষকৈ প্ৰকৃতি আৰু স্থানীয় সংস্কৃতিৰ
মই ভিডিঅ'ও বনাওঁ যাতে পিছত স্মৃতি হৈ থাকে
অকলে ভ্ৰমণ কৰিলে সময়ৰ কোনো বাধা নাথাকে
ঠিক যিমান সময় ইচ্ছা সিমান সময় এটা ঠাইত থাকিব পাৰি
একদম তুমি স্থানীয় অস্থানীয় মানুহৰ লগত কথা পাতিবলৈ ভাল পোৱা নে
হয় তেওঁলোকৰ পৰা ঠাইখনৰ বিষয়ে বহুত নতুন কথা জানিব পাৰি।
হয় বাৰু আৰু কেতিয়াবা আ আৰু কেতিয়াবা গাইডকো গাইডকেও স্থানীয় মানুহৰ বাবে এ স্থানীয় মানুহত মানুহে বেছি ভালকৈ ঠাইখন বুজাই দিয়ে।
অ একমত।
তুমি ভ্রমণৰ সময়ত নতুন খাদ্য খাই আ খাই চাইছানে?
উম চাইছো প্ৰতিটো ঠাইৰ বিশেষ খাদ্য এবাৰ হলেও খাই চাওঁ দেই
ময়ো খাদ্যও ভ্ৰমণৰ এটা ডাঙৰ অংশ
কিন্তু পৰিষ্কাৰ ঠাইতহে খাব লাগে
হয় আ চ চ চ এ চো চা হেত অ সেইটো হয় স্বাস্থ্য কথা মনত ৰাখিপেলাই এটা স্বচ্ছ জেগাতে গৈ খাব লাগে
অ তুমি অকলে ভ্ৰমণ কৰিলে বেছি কি শিকিলা বুলি ভাবা
আহ ধৈৰ্য আ অন্ত ধৈশ্য ধৈৰ্য্য আত্মবিশ্বাস আৰু আ সমস্যা সামাধান নিজে কৰিবলৈ শিকিছোঁ।
অ অলপ কমকে মাতটো আহিছে অলপ স্পষ্টকে ক'বা নেকি?
অ এতিয়া আহিছে নে? অ অ মই কৈছো যে ধৈ ধৈ ৰ্য্য আত্মবিশ্বাস আৰু সম সমস্যাৰ সমাধান কৰিবলৈ নিজে শিকিলো।
সঁচাকৈয়ে নিজৰ ওপৰত নিৰ্ভৰ কৰিবলৈ শিকায় ন ভ্ৰমণে।
হয় আৰু কেতিয়াবা ৰাস্তা বিচাৰি অ উলিয়াবলৈও এটা নতুন আ অভিজ্ঞতা।
হয় তেতিয়া আহ, মানচিত্ৰ বা মোবাইলৰ সহায় লব লাগে।
হয়, তুমি পাহাৰ বেছি ভাল পোৱা নে আ' সমুদ্ৰ?
মই পাহাৰ মই পাহাৰ বেছি ভাল পাওঁ শান্ত পৰিৱেশ ভাল লাগে মোৰ।
অঁ মোৰো পাহাৰ বহুত বেছি প্ৰিয়।
অকলে ভ্রমণ কৰিলে কেতিয়াবা নিজৰ লগতে বেছি সময় কটাব পাৰি ন?
অঁ সেইটোৱেই সেইটোৱে আ ইয়াৰ আটাইতকৈ ভাল। এ কথা দেশ
মনটো শান্ত হয় আৰু নতুন চিন্তা আহে।
ঠিক কৰিছা।
উম, ভৱিষ্যতে কোনখন দেশ অকলে ভ্ৰমণ কৰিব বিচাৰিবা তুমি?
আ, মই জাপান যাব বিচাৰোঁ আৰু তাৰ সস্কৃ সংস্কৃতি আৰু পৰিষ্কাৰ পৰিৱেশ মোৰ বহুত ভাল লাগে।
মই দক্ষিণ কে কোৰিয়াত যাব বিচাৰিম।
অ, সেইটো হয়, আশা কৰো যে আমাৰ সেই সপোন এদিন পূৰণ হওক।
তাকেই, তুমি যদি অকলে ভ্ৰমণলে যাওঁ মানে যোৱা পৰিয়ালৰ মানুহে চিন্তা কৰিব নিকি?
আ, হয় বাৰু নিশ্চয় কৰিব। কিন্তু মই নিয়ম নিয়মিতভাৱে ফোন কৰি থাকোঁ, সেই সেইকাৰণে আৰু খবৰ দি থাকিম।
অহ, সেইটো বহুত প্ৰয়োজনীয়।
হয়। পৰিয়ালে-পৰিয়ালে জানিব লাগে যে আমি এ সুৰক্ষিত আছো নে নাই?
উম, উম, তাকেই-তাকেই উম,
আ, আ আৰু তুমি অকলে আৰু তুমি যদি অকলে ভ্ৰমণ কৰি কৰা তেনেহ'লে হোটেল বিচাৰি কেনেকে বিচাৰি লোৱা। এ মান বিশ
প্ৰথমে অনলাইনত মানে তোমাৰ ৰিভিউ চাম। তাৰ পিছত সুৰক্ষা আৰু পৰিষ্কাৰ-পৰিছন্ন পৰিচ্ছন্নতাৰ কথা ভা চাম।
অঁ, ময়ো সেইবোৰেই কৰিম।
অ, খুব আ সস্তা হোটেল দেখিলেও বুকিং নকৰোঁ বাৰু।
অ, সেইটো হয় বাৰু কাৰণ কেতিয়াবা অলপ বেছি টকা দি ভাল ঠাইত থকাটোৱে ভাল।
উম, তুমি অকলে ভ্ৰমণ কৰিলে নতুন বন্ধু বনাবলে ভাল পোৱা নে?
অ, হয় বহুত ভাল পাওঁ কিন্তু প্ৰথমে মানুহজনক ভালদৰে চিনি লওঁ।
উম, সাৱধান হৈ চলাটো জৰুৰী।
একদম।
তুমি আহ ভ্ৰমণত বেছি কি-কি লগত লৈ যোৱা?
আ কাপোৰ মোবাইল চাৰ্জাৰ আ, পাৱাৰ বেংক। পা পানীৰ বটল আৰু কেমেৰা আৰু আ কিছুমান অ আ ঔষধো লৈ যাওঁ।
অ, মইয়ো এখন সৰু ডায়েৰীৰ লগত ৰাখোঁ।
অ, ডায়েৰী কিয়?
প্ৰতিদিনৰ অভিজ্ঞতা লিখি ৰাখো পিছত পঢ়িলে ভাল লাগে আকৌ।
সেইটো বহুত ধুনীয়া কথা বাৰু অভ্যাস।
অ, তুমি আহ, ভ্ৰমণত কেতিয়াবা বাট হেৰাইছা নেকি?
আ এবাৰ অলপ ভুল বাট লৈছিলোঁ কিন্তু পাছত স্থানীয় এজন মানুহে মোক সহায় কৰি দিছিল।
অ সেইবাবে স্থানীয় মানুহৰ লগত ভাল ব্যৱহাৰ কৰিব লাগে ন
হয় একদম ঠিক কৈছে
উম তাকে ভাল লাগিল তোমাৰ লগত আজি কথা পাতি
আ, বহুত ভাল লাগিলে আকৌ এনেকে পাতি আকৌ এনেকে এদিন কৰিম কল আপোনাক আজিৰ কাৰণে থৈছোঁ।
মাততো অহা নাই?
অ মই কৈছো যে ভাল লাগিল কথা পাতি আকৌ এদিন কথা পাতিম আজিৰ কাৰণে থৈছো
অ তাকে তাকে থৈছো দিয়ক
ঠিকে আপুনিও আপুনিও ঠিক আছে ধন্যবাদ
অ বাই বাই